অ, কি খবৰ? হেল্ল'! অ।
কি খবৰ তোমাৰ?
ভাল। তোমাৰ? তোমাৰ কি খবৰ?
মোৰো ভাল। কি কৰি আছা তুমি?
অ। এনে একো কৰা নাই। কালি বজাৰত গৈছিলো, অ কিবা কিবি কিনি আনিলো। তে সেইবিলাকে চাই আছো।
হয় নেকি? কি কি কিনিলা?
কাপোৰ কিনিলো, জোতা কিনিলো আৰু এ ধৰা একচমেটিক কিছুমান কিনিলো। আৰু ঘৰৰ গ্ৰচেৰী কৰিলো অলপ।
অ। হেল্ল'!
অ, কোৱা?
অ। পিছে কিমান টকা ললে ল ললা যে, ইমান শ্বপিং কৰিলা?
অ' বহুত কিবা কিনিলো ন'। ত' ঘৰৰ শ্বপিংও কৰিলো। আৰু নিজৰ কাৰণে কৰিছো। ত' তোমাৰ আ' পাঁচ, ছয় হাজাৰৰ নিচিনা গ'লেই।
অ'। আজিকালি বহুত দাম হৈ গৈছে। নহয়নে?
উম', বহুত দাম বস্তু। বজাৰত ওলালেই আৰু বহুত দাম। কিন্তু অ' তোমাৰ এ বিশাল মাৰ্কেট যে, তাতে অলপমান বস্তু ৰেট বিলাক মই কালি কমে দেখা পালো।
অ' হ। মইওঁ বিশাল পৰাই কৰো, মানে বিশালত কি হয় জানানে? তাৰ বস্তু বিলাকো ভাল থাকে, অলপমান কম ৰেটতো পোৱা যায় হয়। পিছে তুমি অ' পিছে তুমি কচমেটিকচৰ কি কি বস্তু ললা?
মই স্কিন কেয়াৰ প্ৰডাক্ট ললো। ধৰা ইমান ৰ'দ দিয়ে ন' আজিকালি গৰম বহুত দিছে। ত' ৰ'দৰ কাৰণে বাহিৰত কলেজত যাব লগা হয় ত ছানস্ক্ৰীম ললো। আৰু এ তোমাৰ ফেচ ৱাচ তেচ ৱাচ ললো মুখত দিয়া ক্ৰিম মষ্টৰাইজাৰ ললো। সেইবিলাকে ললো বাকী মই লিপষ্টিকো ললো। আৰু ধৰা তোমাৰ আ অলপ মেক আপ প্ৰডাক্টো লৈছো।
অ'অ পিছে ঘৰৰ বজাৰ কি কি কৰিলা?
ঘৰৰ বজাৰ মানে ধৰা ঘৰৰ এয়া তোমাৰ অহ' তেল মিঠাতেল ঘৰত যিমান মা মচলা লাগে মচলা ললো। মিঠাতেল আৰু তোমাৰ এয়া আলু পিয়াজ চিয়াজো আনিলো। আৰু ঘৰত যিমান খিনি তোমাৰ যাৱতীয় লাগা বস্তু মানে তুমি পাকঘৰত ব্যৱহাৰ হোৱা মানে। মই কালি চব লৈ আহিলো মাহৰ বজাৰ একবাৰে কৰো ত সময় নাপাওঁ ন'। এনেঅ অফমাহ
পিছে আমাৰ আকৌ মানে ৰবি ৰবিবাৰে-ৰবিবাৰে কৰো প্ৰত্যিক সপ্তাহতে অ' এনে মানে সপ্তাহতে কৰোতো বেছি ইমান নালাগেই আমি এই ৰবিবাৰে গৈছিলো তেতিয়া মানে চব্জি এইবিলাক আনিলো আৰু আ আমাৰ মানে ঘৰত পৰ্দা আনিছো আৰু অ' মানে ঘৰ চৰ চাফা কৰা ডাষ্টবিন কৰা যে বস্তু বিলাক থাকে সেইবিলাক। ঝাৰু এইবিলাক আনিলো মানে আমি নতুন ঘৰত আহ- আমা আ চিফ্ট হলোটো সেইকাৰণে। বহুত বস্তু আনিলো। আৰু মই কেইযোৰ মানে কাপোৰ ললো মানে আজিকালি বহুত গৰম হয়তো। সেইকাৰণে গৰমৰ গৰমত কটন কাপোৰ কেইযোৰমান ললো। মই আ-ম মই মানে অ' হেৰি চানস্কিনৰ কথা কলা তুমি মই মানে চানস্ ক্ৰীমটো ব্যৱহাৰ নকৰো মোৰ মানে আ মুখত সেইটো নাখাজে কিবা লগালে গুটি গুটি হয়। সেইকাৰণে মই মানে নলগাওঁ অ'।
চেন্সিটিভ স্কিন হয় কিজানি মানে তোমাৰ ছানস্ক্ৰীম চুট নকৰে। পিছত মোৰো আগতে এনেকুৱা হৈছিলে আজিকালি ভাল হ'ল মানে।
তুমি মানে কেনেকে ভাল কৰিলা
মানে মই সেনেকুৱা ভাল কৰা নাই মানে আগতে চোট কৰা নাছিল এনকা লাগিছিলে মানে আগৰ ছানস্ক্ৰীম বিলাক কিবা লগালে বগা বগা হৈ থাকিছে। তেল তেলীয়া হৈ থাকিছে এই, এতিয়া চানস্ক্ৰিন বিলাক তোমাৰ হাইগ্ৰেড ওলাইছে ন যে মানে পনিয়ৰ টাইপৰ সেইটো লগালে মানে ইমান এনকা নহয় ভাল হয় মানে তোমাৰ খুব অ, ইমান হেৰি ল মানে মুখত কিবা লগোৱা যেন নালাগে আৰু ভাল আৰু জানা আজিকাল নতুন চানস্ক্ৰীম ওলাইছে যে ইনভিজিবল মানে এনেকুৱাকে লগ লগালে মানে তোমাৰ একো টেক্সাৰে নাহিব, কিন্তু তোমাৰ চানস্ক্ৰিনৰ কাম কৰে।
অঁ, মইয়ো মই মোবাইলত দেখি থাকো, আঁ মানে লাইট ৱেইট মানে থাকে ন, মানু্হ হোৱাইট কাষ্টটো নিদিয়ে। আঁ মই মানে গৈছিলোঁ, মই মানে বজাৰত চাই থাকো এইবিলাক বস্তু বিলাক, আৰু মোবাইলতো চাওঁ। একো যে মানে মোৰ দুই তিনিটা মান আছে তেনেকুৱা, চানস্ক্ৰিন মই নলগাওঁ আনি থৈ দিছো। থৈ দিছো মানে মুখত চুতে নকৰে যে। স্কীনত সেইকাৰণে নলগাওঁ মানে। উম উম ভাবি পোৱা নাই কি কোনটো লগাম, মানে আৰু আজিকালি কিনিলে ইমান ইমান দাম নহয় বহুত দাম সেইকাৰ ণে মানে আনিবয়ো মন নাযায়।
ঠিকে কৈছা, আজিকালি চানস্কিন মানে আজিকালি নহয় আগৰ পৰাই চানস্ক্ৰিন তুমি তোমাৰ ফাইভ হানড্ৰেডৰ মানে তলত মানে নোপোৱাই তুমি চব ভাল যদি তুমি কিবা ভাল চানস্ক্ৰীন লব যোৱা তোমাৰ চব তোমাৰ পাচ পাঁচশৰ ওপৰতে আছে। ইমান দাম, পিছে শ্বপিং কৰি তুমি ভাল পোৱা নে ভাল পোৱা না নাই?
অঁ, মোৰ বিৰাটেই ভাল লাগে শ্বপিং কৰি। মই মানে গৈয়ে থাকো মানে শ্বপিং কৰিবলৈ। একো নল'লেও বজাৰত গৈ থাকো মানে বিৰাটেই ভাল লাগে মোৰ শ্বপিং কৰি কিনে।
অঁ ঠিকে কৈছে ময়ো শ্বপিং কৰি বহুত ভাল পাওঁ, মই মানে অঁ ধৰা কেনে কেতিয়াবা যদি মন চন বেয়া লাগি থাকে কিবা ভাল নালাগে, যদি কোনোবা কয় বল আজি শ্বপিং কৰিব যাম, মানে মই নিজে একো নললো তাৰ লগতো যদি যাওঁ মানে মোৰো ভাল লাগে। এই শ্বপিং বুলি ক'লে মানে ইমান ভাল পাওঁ আৰু, অনলাইন শ্বপিং কৰা না নাই?
অঁ, মই অনলাইন শ্বপিং কৰোঁ, মই অনলাইনত অঁ মই বেছিভাগ অনলাইনত কাপোৰ আৰু মানে স্কিন কেয়াৰ সেইটো মানে অৰ্ডাৰ অঁ, শ্বপিংটো কৰো কাপোৰ কেতিয়াবা লওঁ। আৰু কেতিয়াবা মানে এমহতিয়া ক্ৰীম চিম যে এইবিলাক নাইকাৰ পৰা লৈ মানে বহু বিৰাতে ভাল আহে। অনলাইনত কৰিলে সময়তটোও কম লাগে ন সেইকাৰণে মই অনলাইন বেছিকে প্ৰিফাৰ কৰো।
ঠিকে কৈছা, অনলাইন শ্বপিং মইো কৰো ধৰা কেতিয়াবা এনেকুৱা হয় ন যে বজাৰত গোটেই বজাৰ কৰো, কাপোৰ বা যিকোনো বস্তু পচন্দ নালাগে কিন্তু অনলাইনত মানে তুমি অ, হাজাৰটা চোৱা বাৰ মানে যিমান চোৱা মানে মানে তোমাৰ পচন্দ লাগিয়ে যায় মানে, হেৰি অনলাইনৰ বস্তু মানে এই অনলাইনৰ পৰাই লোৱা হয় বেছিভাগ, মোৰো অনলাইনৰ পৰাই লওঁ। হ'লেও ঘৰৰ যিখিনি বজাৰ আৰু সেইখিনিতো যাবই লাগে আনিব কাৰণে।
অঁ, আজিকালি ব্লিংকিতো চব পাই নহয় ঘৰৰ বজাৰ।
হয়, পিছ পিছে মই মই ব্লিংকিত সেনেকুৱা ইউজ নকৰো। ইমাৰ্জেঞ্চিৰ কাৰণে তোমাৰ ব্লিং ব্লিংকিড ঠিকেই আছে।
অঁ
হেল্ল।
অ', অ', কোৱা।
বিলিংকিটোৰ পৰা কি কি আনিছা তুমি?
অ' বিলিংকিটোৰ পৰা মানে অ'। অ' যোনবিলাক মানে সৰু সুৰা মানে বস্তু চাকে খোৱা বস্তু সেই। শাক পাচলি সেইবিলাক লওঁ, আৰু মানে কেতিয়াবা ফল, ফল মূল যে বিলংকিটৰ পৰাই লওঁ বে বেছি নালাগে নহয় মোৰ সেইকাৰণে। আৰে বিলিংকিটো মানে বিৰাটতে সহজ সময়তটো কম লাগে।
হ'লেও বিলিংকিটত ইমান মই মানে বিংকিতৰ পৰা ইমান বজাৰ চজাৰ নকৰোঁ।
হম।
মোৰ যে তেনেকুৱা লাগে মানে, বেছি দাম যেন লাগে।
হেল্ল'।
হম।
অ' কৰি চাবাচোন বিলিংকিটিত।
অ', অ'।
এনে কমতে পোৱা যায়। না কৈছে নিসিজে
হেল্ল'।
অ', অ', কোৱা।
পিছে এতিয়া বৰষুণৰ বতৰ মানে অনলাইন শ্বপিং কৰাই ভাল। ক'লো বৰ
পিছে পিছে তুমি অ' মানে, অ' বজাৰলে গ'লে আৰু মানে কি কি লোৱা মানে বিশেষকে কোনবিলাক বস্তু তুমি লৈ ভাল পোৱা?
মই বিশেষকে কাপোৰ লৈহে ভাল পাওঁ।
অ' হয় নেকি মোৰো মানে বিৰাটে ভাল লাগে কাপোৰটো লয়। কাপোৰ বজাৰ কৰিলে মোৰ বিৰাটেই ভাল লাগে। কিবা মানে এনেকুৱা পূজা চূজা বা উৎসৱ কিবা থাকিলে নহয় মই মানে ইমান এক্সাইটেড হয় যাওঁ, নতুন কাপোৰ ল'বলে। এনেও মানে, বজাৰত যদি এনেও বেলেগ কাৰণত যাওঁ কাপোৰৰ মানে দোকানত সোমাওৱে মই চাওঁ নতুন নতুন। তুমি কৰা নাই এনেকুৱা।
উম, ময়ো কৰোঁ।
ময়ো কৰোঁ পিছে। এ, ওলাবাচোন কেতিয়াবা একলগত বজাৰত মানে চপ কৰিব যাম, তুমিও কি ল'বা মই এক লগত লম আৰু দুজনে দেখা দেখিকে।
অ', অ', ঠিক আছে এদিন যাম দিয়া ভাল লাগিব একেলগে গৈ।
অ' পিছে একেলগে গলে ভাল লাগে আৰু শ্বপিং কৰি শ্বপিংও কৰিলা কিবা খাইও আহিলা ফুচ চুচকা সেনেকুৱা ভাল লাগে।
অ', অ', হয় দিয়া। এদিন যাম দিয়া ফেঞ্চি বজাৰলৈ যাম হা তেতিয়া ফেঞ্চি বজাৰত ধুনীয়া ধুনীয়া কাপোৰ পোৱা যায়।
অ ঠিকে কৈছাপিছে ফেঞ্চি বজাৰত ইমান ভাল ভাল বস্তু কোনো বস্তু হিচাপে দামো তাতে সেনেকোৱা জানা
অ গোলঙাত মানে অ যিবিলাক দোকান আছে ন সেই দোকানবোৰত অলপ দাম লয় বেছিকে এ যিবিলাক ফুটফাটত বস্তু পোৱা যায় ন ফুটফাটৰ বস্তু বিলাক কম দামতে ভাল ভাল ব স্তু পোৱা যায় মানে।
অ ফুটপাথৰ বিলাক কম আছে কিন্তু তোমাৰ অ যিবিলাক এয়া হেৰি আছে ন মানে মাৰ্কেট বিলাকত তুমি সেইবিলাকত সোমাব নোৱাৰিবা সিহঁতে ইমান দাম খুজে মানে যোনটো বস্তু তুমি মানে বা ফুটপাতত ভাল পাই যাবা সেইটো বস্তু সিহঁতে মাৰ্কেটত ইমান দাম খুজে।
অ সেইটো হয় বাৰু মোৰো লগত হয় এনেকোৱা। এবাৰ মই মানে আহ মানে এটা আমাৰ ফাংচন আছিলে বিয়াৰ তেতিয়া মই গৈছিলো ইমান দাম নহয় বিৰাটেই দাম মানে তাৰপিছত মই মানে বেলেগ আমাৰ ইয়াতে কলনী বজাৰ আছে তাতেই গ'লো তাৰে পৰাই লৈ আনিলো তাতে ইমান কমতে পোৱা যায়। মানে যদি বা অলপ ভাল যদি আমি ল'ব বিচাৰো তেতিয়া মানে মাৰ্কেটত সোমালে আমি নাপাও মানে বিৰাট দাম লয় সেই কাৰণে আমি মানে সৰু সুৰা যিবিলাক বেলেগ বেলেগ থাকে ন কলণী চলণী থা সেইবিলাকত যাব লাগে আৰু মানে বিশালত বিশালতো বিৰাট কমত পোৱা যায় কাপোৰ চাপোৰ।
বিচাৰত মানে বিচাৰত যে সৰু বাচ্ছাৰ কাপোৰ বিলাক ইমান মৰম লাগে আৰু সেনেকোৱা দামো নহয় ভালো লাগে কাৰ কোৱালিটিও ভাল তাৰে।
অ অ ঠিকেই। ময়ো এনেকাই কৰো মানে বিশালৰ পৰা বেছিভাগ কাপোৰ লও আৰু মানে ঘৰত অ মানে ধৰা এ চাবোন চেম্পু এনে কোৱা ধৰণৰ বস্তুবিলাক যে সেইবিলাকো মানে বিশালৰ পৰাই লও।
মানে মই এইবাৰ মানে এয়া উম এবাৰ এইবাৰ নহয় আৰু এবাৰ মানে ঘৰত যে আমাৰ সৰু বাচ্ছা এটা আছে তাৰ কাৰণে মানে এয়া ফেশ্বন চিটি বুলি কয় নতুনকে খুলিছে নেকি গম নাপাও তাতে কচমেটিক মানে সেয়াৰ যে ক্ৰীম চাবোন বেবী বস্তুতো জানাই কি